অ কোৱা? এ এনেই গৰমত ঘৰৰ আগ পিনে বহি আছো বুজিছা আজি গৰম পৰিছে
উম বহুত গ পৰিছে ন?
বা মানুহ মই যাব এ গৰমত।
বা নকবা আৰু বহুত গৰম সঁচাকে ধ দেই।
আহ তুমি কি কৰি আছা পিছ
মই এতিয়া এনেকে আৰু এভাগ ওলাই গেছিলো মত বহি আছিলো ৰবিয়া
অহ।
এই এতিয়া ঘৰলে আহিহে আছো।
অ ঠিকেই আছে, ভাত পানী খালানে নাই?
ভাত পানী তোমাৰ নাই খোৱা বুজিছা মই ঘৰলৈ আহিে আছো খাম আৰু লাহে
অ।
খালা?
এ অলপমান আগত খাই পেলাই উঠি আহি আ বাৰান্দাত বহি আছো এই চকীত।
ভালে কৰিছা দিয়া যিহে গৰম। এই গৰমত ভাতো খাবলে ভালকে মন নাযায়
বা কুছে হেনে
মাংস অকণ নহ'লেতো মোৰ ভাতেই নাযায় গৰমত।
সেইয়া আকৌ মাংসকন লাগে ভালকে একদম ঠাণ্ডা পৰা ফেনৰ তলত বহ কৰি ধুনীয়াকে খাব পাব লাগে।
অঁ একে টিপটপ।
উ তেতিয়াহে ভাল লাগিব নহলে ক'ত ভাত খাবলে মনেই নাযায় গেলা গৰম দিনত।
অ তুমি এনে পিছে এ এইটো কাম এৰিলা নেকি?
কোনটো?
এই ইলেক্ট্ৰিচিটি হেৰিত যে কামটো কৰি আছিলা?
নাই নাই এৰা নাই, সেইটো কাম কৰিয়ে আছো বাৰু।
অ এতিয়া কি মই এতিয়া কৰা নাই বুইছা, মই এতিয়া এই মাজতে হেৰিয়াত ফ্লিপকাৰ্টত সোমাইছিলোঁ।
অঁ।
এই ফ্লিপকাৰ্টতো এই পাৰ্চেল মানে মানে পইচাটো বেছি নিদিয়ে বুইছা, অসুবিধা হওক কখন চলাও
নিমিলে মানে
নিমিলে
অ', -অ',
সেইটোৱে
সেইটো সেইটো হয় বাৰু
সেইটোৱে আৰু কি কবা
সেইটোৱে নিমিলিব ন পইচা তেনেকে ইমান মানে তোমাৰ বহুত মাৰিব লাগে পাৰ্চেল তেতিয়াহে মিলিব গৈ
বা গৈ চাই নে পাৰ্চেল মাৰি মাৰি হেৰি হৈ যাওঁ কিছুমান মানুহো পাৰ্চেল হেৰিও নকৰে ফোনেই নুঠাই কেনচেল কৰে। আকৌ কিছু কিছুমান যে আজিকালি আগতে পইচা দি থ'ব পাৰি।
হম।
সেইবিলাক পাৰ্চেল তোমাৰতো ফোন নুঠালেও বিপদ হৈ যায় ন সেইটো পাৰ্চেল মই দিবই লাগিব ঘূৰাই দিবও নোৱাৰো।
অ',
তাৰমানে পইচা দি থোৱা পাৰ্চেলটো অনলাইন পইচা দি থোৱা অ', সেইটো এইটো বহুত অসুবিধা দে হয় বুজিছা এটা পাৰ্চেলৰ কাৰণে গোটেই দিনটো মই মানে ঘূৰি ফুৰিবলগীয়া হয় বুজিছা।
উম সেইটোতো গম পাইছো বাৰু এইবিলাকত বহুত দিগদাৰ আৰু
দিগদাৰ-দিগদাৰ-দিগদাৰ বুজিছা এনেই ধৰ মানে ঘৰতকা টকা-পইচা আছে এনেই পাৰ্টটাইম জব হিচাপে এনে কৰিব পাৰি কিন্তু ঘৰ চলাব মানে সেইটো কাম মানে একেবাৰে নপোচাই ন'
উম হয় বাৰু সেইটো মই মোৰ লগৰ দুজনমানো কৰি আছে সিহতৰ মুখেদিও শুনিছো মানে মই একো নাই দিয়া বাকী এটা কি একোতো কৰা নাই চাগে
নাই কৰা নাই কৰা বুজিছা ভাল মানে কিবা এটা কাম বিচাৰি আছো পোৱাহে নাই।
উম ঠিকেই আছে বাৰু। চোৱা ভাল কিবা পালে সোমাই থাকা এনেও
এয়াই সেইটোৱে তুমিও কিবা কাম চাম ওলালে সেনেকে ক'বাচোন তাৰমানে খালি পোৱালি চোৱালি লাগিলে ভাল
অ', জনাম দিয়া কাম চাম পালেতো জনামেই মোৰ একো আপত্তি নাই মানে
অ',
তোমাৰ এতিয়া মোৰ লগৰে ন তোমাকো যদি মই কাম এটা দিয়া পাৰো মোৰে ভাল লাগিব দিয়াচোন।
অ', সেইটোৱে তাৰমানে অকণ মানে অকমান মানে দৰমহাটো অলপ বেছি আৰু পুচোৱা মানে আৰু
অ', হ'ব-হ'ব।
এয়া আৰু কি ক'বা আজিকালি এয়া হম
মই জনাম বোলো টেনচন ল'ব নালাগে এইবিলাকত
উম জনাবা জনাবা নিশ্চয় জনাবা। ইজনে সিজনক সহায় নকৰিলে কোনে কৰিব কোৱা।
সেইটোতো হয় বাৰু এতিয়া বন্ধুত্ব যেতিয়া হৈছো ন', এতিয়া মিলি জুলি চলিবই লাগিব।
সেইটোৱে তোমাৰ কেতিয়াবা বিপদ হ'লে মই যাম মোৰ কেতিয়াবা বিপদ হ'লে তুমি আহিবা ন উম উম গম পাইছো তুমি আহিবা বুলি।
অ', বাকী এতিয়া একোতো কৰা নাই। অ হয় হয় থাকিবতো এতিয়া সময়ত ধৰা তোমাৰ চলে আহিব তোমাৰ যদি তিয়া বিপদ আহিব তেতিয়া তোমাৰ ওচৰলে কোনো নাহে
বা মই এক্জাম বোৰ পাই থৈছো বহুত বুইছা
আছে মোৰ লগৰ এজনে আছে অবিনাশ বুলি কয় সময়ত একেবাৰে আহ তোমাৰ আছে কি
এ আছে কি ক'ম আৰু দিয়া নাম মেনচন নকৰো আৰু
অ ভালে কৰিছা বাত দিয়া এইবিলাক লগত লাগি লাভ নাই বুইছা নিজৰ মতে চলিব লাগে
উম উম উম সেটোৱে উম বাকী তুমি এতিয়া তোমাৰ কামটো কেনেকুৱা চলি আছ হেল্ল' অ তুমি অকমান ক বেলেগ জেগাত আছা নেকি মা অ মাত ভালকৈ অহা নাছিলে মানে অহ অহ অহ
গৰমত যে শুৱ পৰা নাই ফেনখন চলাই বহি আছো
অ কামটো ভালেই চলি আছে ন
চলি আছে চলি আছে তা
ভা ভালকৈ কৰা কামটো কৰিছা উ ইমান বেয়া হল নে পইচা তোমাৰ মাহেকত কিমান মান পোৱা
মাহেকত পাৱ আৰু দেধ কি কম আৰু
কি তেওঁ
পাও আৰু ফৰ্টি মানৰ ভিতৰত
অ ঠিকেই আছে তোমৰ মোৰ টোতকৈতু ভালেই মোৰটোত কৈ তো ভালেই দিয়া
তুমি কিমান পোৱা
মই ফ্লিপকাৰ্টতো কওঁতে কিমান পাইছিলো মাহেকত চব মিলাই কৰি আঠ হেজাৰ ন হেজাৰ জাৰমান পাও
অ তাতা হেই
উম নহয় ইমান সেইয়াই আৰু
আপোনাৰ দা কাম চব কামেই আৰু হয় নহয়
সেইটোৱেটো কৰিবতো লাগিবই খাবতো লাগিবই কৰি অ যিহেতু ল'ৰা এটা হৈছোঁ যদি ঘৰ চলাব লাগিবই কৰিব লাগিবই।
হয় হয়',
ছোৱালী হোৱা হেতেন বেলেগ কথা বোলে বিয়া দি পঠিয়াই দিলে।
তোমাৰ মাতটো ভালকৈ তোমাৰ মাতটো ভালকৈ অহা নাই বুইছা। টা
তুমি এতিয়া ভালকে শুনিছাঁ নে নাই?
এতিয়া শুনিছোঁ এতিয়া ঠিক ভালকৈ শুনিছোঁ অকমান আগতে ভালকৈ শুনা নাছিলো।
অ অ', এতিয়া তুমি যেতিয়া ঘৰখনৰ ডাঙৰ ল'ৰা যেতিয়া মানে তুমি ল'ৰাই হিচাপে তুমি দেউতাৰ পিছত তুমিয়ে আছা ন?
অহ'।
চলাবটো লাগিবই ঘৰ নচলালে ক'ত হ'ব।
সেইটোৱেইটো আৰু কি কবা।
একো নাই একো নাই একো নহয় একো নহয় কষ্ট কৰিলেহে ফল পাবা। এটা কাম কৰোঁ নহ'লে, তোমাৰো এতিয়া একো কাম কৰা নাই। মোৰো অকমান কিবা এটা কৰিবলে মন গৈ আছে আমি কিবা এটা কৰি মানে ছাগলী কেইটামান হ'লেও মানে হা মুৰ্গী কেইটামান হলেও মানে ফাৰ্ম এখন খোলো। বুজিছা,
অ পাৰি খুলিব দেই। বেয়া কথা কোৱা নাই তুমি ভালেই বুদ্ধিটো দিছা।
অ, সেইটোয়ে ভাবিছোঁ মানে আমি এখন ফাৰ্ম খোলো। তাৰপিছত তাতে তোমাৰ ধৰা ছাগলী আমি আনিম খাহি মুৰ্গী কেইটামান আনিম পুহি কৰি পেলাই তুমি সেইকেইটা থাকিব তাৰ পিছত পিছত লোকেল মুৰ্গীৰ ব্যৱস্থাটো কৰি দিম বেয়া ভাবিছোঁ নেকি?
নাই ভাবা নাই ভাবা ছাগলীতটো ক'ৰ পৰা আনিবা?
ছাগলীতটো তোমাৰ ধৰা বজাৰত মানে, কিছুমান বজাৰত কম দামতে পায়। তোমাৰ বিন্দুগুৰি বজাৰতো পাই যায়। যাম শনিবাৰ বজাৰ আমাৰ মেডিকেলৰ ফালে যোনখন বজাৰ হয়। সেয়া বজাৰতো আমি পাই যাম। সেইবিলাক পাই যাম সেইটো টেনচন ল'ব নালাগে। ছাগলী মানে কি হয় বেপাৰী বিলাকে মানে ধৰা তোমাৰ মানে বহুত কম দামত এৰেও কিছুমানে। তোমাৰ এতিয়া বৰ্তমান এতিয়া ছিজনটো বহুত মানে বহুত ছাগলী আছে এতিয়া এভেইলেবল হৈ আছে চবতে।
অ', সেইটোৱেই টো
আমি ভাল পৰিমাণে কেইটামান উঠাব পাৰো নহয়। আমি ভাল ভাল মানে তোমাৰ ছাগলী সচ ভাল চাই পেলাই ল'ব পাৰিলে আৰু তোমাৰ বেছি হেৰি নালাগেও, বা আমি যদি ভালকে ব্যৱসায় কৰিম বুলি ভাবোঁ। তেতিয়া তোমাৰ ভাল সচৰ ছাগলী। মাইকী ছাগলী এজনী বা মতা ছাগলী এনেকে দুটা আনিব পাৰিলেও আমাৰ যথেষ্ট খিনি মানে হৈ যাব।
অ', পাৰিলে ৰাম ছাগলীটো বিচাৰিবা চোন ৰাম ছাগলীতো বহুত ভাল।
অ', আমাৰ আছে বাৰু এইফালে এটা খচ আছে। সিহঁতৰ পৰা খচ কৰাব লাগিব। ভাল ছাগলী এটাৰ মাইকী ছাগলী এজনী আনিব লাগিব। তাৰ পৰা কৰাব লাগিব তোমাৰ ধৰা আমি এতিয়া আমাৰ ভাল ছাগলী আনিব আমাৰ বিস্তাৰ বাঢ়ি যাব। বিস্তাৰ বাঢ়াৰ লগে লগে আমাৰ ছাগলী পোৱালি গিটা বেছি চি হ'ব, সেইবিলাক আমি বেছি বিক্ৰী কৰি পেলাই আমাৰ ঘৰ চলিব পাৰিব। মুৰ্গী ফাৰ্ম এখন খুলিলে, তাৰপৰাও আমি কণী বিক্ৰী কৰিব পাৰিম। তাৰপৰা তোমাৰ মুৰ্গীয়ে বিক্ৰী কৰিব পাৰিম যদি মানে মতা মুৰ্গী তেনেকে বেছি হৈ যায়। সেইটো হিচাপে আমি ভাল পইচা এটা ইনকাম কৰিব পাৰিম পাৰ্টনাৰশ্বিপত।
আ', পাৰ্টনাৰশ্বিপত ধুনীয়া পইচা এটা মুৰ্গী এতিয়া যদি লোকেল ডিমৰ দামে, আজিকালি এতিয়া ব্ৰইলাৰ ডিমৰ দচ টকাই যোৰা হ'ল আও ভালতো। এই লোকেল ডিমটো কম হিচাপে আমি পোন্ধৰ টকাত টো বেচিব পাৰিমে যোৰা, বুজিছা?
উম আমি যোৰা যদি আমি বাৰ টকাকে দিওঁ আমাৰ লচ নাই, কাৰণ আমাৰ তেতিয়া অ মানে যথেষ্ট পৰিমণে হ'ব ন যথেষ্ ষ্ট পৰিমণে মুৰ্গী হ'লে আমাৰ ডিমো বাঢ়িব। আমি তেতিয়া বেলেগৰ যিমান মানুহ আছে সিহঁতৰ মানে ধৰা সেই মানু মানুহবিলাকতকে মানে ৰেটটো আমি অলপ কমাই দিম। সিহঁতে যদি যোৰাত চৈধ্য টকাকে দিয়ে আমি বাৰ টকা কে দিম। তেতিয়া আমাৰ তাত কাষ্টমাৰ বেছি আহিব। আমি যেতিয়া বস্ স্তুটোৰ যেতিয়া আমি মানে, তোমাৰ ধৰক ভাল বস্তু দিম তেতিয়া কোৱালিটি ভাল হ'ব। তো সেইবিলাক দাম যেতিয়া অলপ কমিব, তেতিয়া মানুহ আহিবই ন অভিয়েছলি মানে তোমাৰ ধৰা মানুহ আহ হিবই।
সেইটোৱেইটো।
ভালকে ধৰা বুজাই দিম আৰু চবকে যে, এনেকুৱা এনেকুৱা কথা। মুৰ্গী আমি ভাল ভাল চব আমাৰ দ্ৰিম বেয়া নহয় বা আমি চব বেয়া বেয়া একো মানে বেছি বেজি চেজি মাৰি পেলাই এইবিলাক একো নোখোৱা ভালকে ব্যৱসায় কৰিম, দানা-চানা ভালকে দিম। তেতিয়া আমাৰ দিমো ভাল দিব আৰ।
অ বুজিছা কথা এটা কওঁ উম মই কথা এটা কওঁ। কিন্তু আজি আজিকালি আকৌ চাই চিতি আনিব লাগিব দেই। লোকেল মুৰ্গী নামৰ লোকেল মুৰ্গীৰ নিচিনাই এটা পায়। এইটো নামটো কি আছিলে এইটো কিবা নামটো আছিলে সোণালী, সোণালী, সোণালী মুৰ্গী। সোণালী বুলি কয় সোণালী মূৰ্গী। এই মুৰ্গীটো আকৌ লোকেল মুৰ্গীৰ সৈতে একে একেই আছে, একে ধৰিবও নোৱাৰে। মানুহে যদি সেইটো বুলি ভাৱে আকৌ সেইটো চিনি পায় সেইটো আকৌ নল'ব, সেইটো আনিব নোৱাৰা বুজিছা? একে মানুহৰ গাঁৱৰ মানুহৰ পৰা আনিবগৈ লাগিব। মানুহৰ পৰা যে জোনে পুহে গাঁৱৰ ভিতৰ মানুহৰ পৰাগে লোকেল মুৰ্গী তেনেকুৱা এই থোৱা। তাৰ পৰা গাঁৱৰ গাঁৱৰ ভি তৰৰ পৰা আনিব লাগিব বুজিছা?
অ নহ'লে মানে আজিকালি চব জালি বস্তু হৈছে। আজিকালি তুমি একো বস্তুয়ে মানে ভাল নোপোৱা।
আৰু এটা কাম কৰিব পাৰা বুজিছা, কি কাম জানা? আজিকালি আমাৰ তাৰ মানে গা আমাৰ চবৰে দোকান আছে। ব্ৰইলাৰ কটা, মাংসৰ দোকান আছে ছাগলী কটা মাংসৰ দোকান আছে, গাহৰি কটা মাংসৰ দোকান আছে। কিন্তু হাঁহ হাঁ, পাৰ, লো কেল মুৰ্গী তেনেকে কটা দোকান আকৌ বহুত কম জানানে নাই আমাৰ ইয়াত?
অ তেনেকুৱা নাইয়ে মানে, সেইটো হয় বাৰু নাই আমাৰ ইয়াত।
এনেকুৱাও দো
মানে, কি হয় তোমাৰ শুনাচোন? উম গম পাইছোঁ বাৰু তুমি যোনটো ক থা কৈছা এইটো বেয়া হোৱা নাই, কিন্তু মানে চোৱা আমাৰ আজি কালি আমাৰ ইয়াত মানে মানুহে সেইবোৰ নাভাবে, যে লোকেল মুৰ্গী খালে বহুত ভাল। সেই যদি ভাল ভাল ভিটামিন হওঁক বা প্ৰটিন হওঁক ভালকে পায়। কিন্তু সেইবিলাক আজিকালি কোনো নাভাবে। আজিকালি ভাবে যে, কম দামত মানে খালি বেছিকে খাব পালে হ'ল আৰু ব্ৰইলাৰ কিমান মেডিচিন মাৰে এইটো ব্ৰইলাৰ কিমান মেডিচিন মাৰে, কিন্তু মানুহে চবেই ব্ৰইলাৰে ভাল পায় হয় নহয়?
অ অ যোনবিলাক ভাল মূৰো যোনবি যোনবিলাক ভাল ধনী ধনী মানুহ মূৰত মাল আছে, সেইবিলাকে কেতিয়াও ব্ৰইলাৰটো তেনেকে নেখায়। খালে লোকেল খায় নহ'লে ছাগলী খায়। জানানে নাই?
উম সেইটো হয় চবেই লোকেল মুৰ্গীয়ে বেছিকে খোৱা মই মানে আজিলৈকে পাইছোঁ।
অ সেই লোকেল মুৰ্গীয়ে খায়। ব্ৰইলাৰ তেনেকে নাখায়টো আজিকালি মানুহে পচ ব্ৰইলাৰ